হেল্ল' শুনিছা নে?
শুনিছোঁ কি কৰি আছা?
এই ভাত খাই পিনে এই জাষ্ট বহিছোঁ তুমি?
অহ ভাত খালো শুইয়ে দিছো আৰু বিচনাতে কিনো কৰিম অকলে অকলে
কি অকলে অকলে মানে কি ঘৰত কোনো নাই নেকি?
আছে মানে মা হত চবে নিজ ৰুমত আছে যে কিনো কৰি
অহ অহ অহ
মোবাইলে চাই আছো বাৰু
অহ ভাত কিহে খালা?
ভাত আজি পনীৰ আছিল তোমাৰ
আমাৰ হেৰি আছিলে দুপৰীয়া পনীৰ আছিলে তাৰপিছত ৰাতি ৰাতি এতিয়া মাছে খাই দিলোঁ
অহ
মানে হেৰি ভাবিছো এনে মানি দিলো হয় কিন্তু এতিয়া খাট লাগি আছে এনেও চোৱা তেনেও চোৱা নহ
অহ সেইটো হয়
আজি কি কৰিল আজি কি কৰিলা দিনটো?
আজি দিনতটো এনেই পাৰ হৈ গৈছে কিনো কৰিম একো তেনেকে বিশেষ কাম কৰা নাই উঠিছো খাইছো শুইছো সেইবোৰে আৰু কলকো ওলায়ো যোৱা হোৱা নাই এহ দুপৰীয়া মই বৰমাহতৰ ঘৰলে গৈছিলো এবাৰ আমাৰ মানে বৰমাহঁতৰ ঘৰত ঘৰৰে আম এজোপা আছে
উম
সুকীয়া হয় কিন্তু মানে হ'লেও ঘৰৰ আম বুলি আৰু তাৰে অলপ কাটিয়া পেলাই তেনেকে অকণমান খালোঁ
এহ বঢ়িয়া লাগে খাই মই আকৌ কি কৰো গম পাইছা নাই মানে বেলেগে কাটিলেতো গুটিটো লয় নহ, মই মানে গুটিটো খাই ভাল পাওঁ
অঁ এ ইয়াত গুটি খাব পৰা অৱস্থা নাই পুকিয়ে আমজোপা।
অঁ সেইটো ক
ভাল নহয়, ঘৰৰ বুলিয়ে খাইছো আৰু।
উম- উম।
কিনা আম খোৱাই নাই এবাৰ ভয়তে। ফাৰ্ষ্টতে বেমাৰ আহিছে বুলি ক'লে মানে মেডিচিন দিয়া বুলি ক'লে যে, তাৰপিছত খোৱাই ন নাই হোৱা, কিন্তু এনেই কেঁচা আম কিনি খাইছিলোঁ। এই প্ৰথম বচ তাতে
উম- উম, এবাৰ তৰ
সেই খোৱা নাই।
বেমাৰ অহা বুলি শুনিছোঁ মই।
হয় নেকি, কিন্তু খাইছো দিয়া আজিও খাইছো।
অঁ মইও খাইছো বাও তৰমুজ নোখোৱা নহয়। উম।
আৰু আনাৰস কিনি খাইছো, কিন কিন্তু এ কিমাননো নোখাৱাকে থাক ইম ন। ছবতেতো আজিকালি বিক্ৰী কৰি বোলে, যিকোনো বচ টোতে দৰব ব্যৱহাৰ কৰে, নহ'লে পোকে একেবাৰে খাই দিয়ে পাতৰলৈকে খায়। আৰু ইমান পাট পোকৰ।
বহুত- বহুত আজিকালি পোক পতংগ বিলাকো বেছি হৈছে দিয়াচোন।
অঁ।
এ মোৰ লগৰ এজনী আজি, এই আহি পাইছোহে ঘৰত মানে। তাইয়ে হস্পিতেলত এডমিট হৈ আছে।
অঁ কিবা হৈছে।
তাই তিনদিন মানৰ পৰা বেমাৰ জ্বৰ হৈ আছিলে। পুৰা, তাৰ ভাবিছে নৰ্মেল ভাইৰেল জ্ব জ্বৰ আৰু বুলি পিনে। তাৰপিছত তেনেকেই আছে। তাৰপিছততো কালি একদম বেছি হৈ গ'ল জ্বৰ কপনি উঠি গ'ল।
অঁ।
কি কৰিলে তাইক মানে ঘৰৰ মানুহে লৈ গৈ পিনে হস্পিতেেলত লৈ গ'লে হস্পিতেলত গম পাইছে যে টাইফইড। থৈছে তাই আৰু হৈছে ছে মানে একদম পূৰা বাঢ়ি আছে চ' কৈছে এডমিট কৰিব লাগিব বুলি পিনে মানে তাই আৰু যদি দচ মানে শতাংশ বা কিবা বাঢ়ি যোৱা হয় মানে তাই মানে নিজি মানে বাচি থাকা অলপ প্ৰব্লেমেই হ'লে হয়। হয়।
এ বৰ দিগদাৰ অ আজিকালি।
মানে পানী টাইফইড টো পানীৰ পৰা হয় ন।
পানীৰ পৰাই হয় বিভিন্ন কাৰণত হ'ব পাৰে আৰু অঁ।
ত সেইটো কাৰণে আমি ভালকে মানে পাৰিলেকে খাব লাগে মোৰ তাই মানে হেৰিটো শুনি মানে মোৰ ভয় লাগি গৈছে কাৰণ মই তাইৰ লগতে থাকোঁ এনি টাইম।
অ এইটো খুচৰা বেমাৰ হৈ জানো?
আমাৰ নহয় কিন্তু আমি মানে সন্ধিয়া সন্ধিয়া অকণমান ফাষ্ট ফুড খাওঁ ন। পানীৰ পানী একেলগে খাওঁ ত' সেইটো কাৰণে মানে ফাষ্ট ফুডটো খোৱা হয় যেতিয়া পানীও একেই খাওঁ দিয়াচোন প্ৰায়ে আমি।
তোমালোকে কিনি পেলে নোখোৱা নেকি পানী?
কিনি পিনে খাওঁ কিন্তু আজিকালি মিনাৰেল ৱাটাৰ বুলি ক'ব পেলে চবতে মিনাৰেল ৱাটাৰ তুমি নোপোৱা চাবাচোন মানে বহুতে মিনাৰেল ৱাটাৰ বুলি পিনে নহয় বেয়া পানীও বেচি দিয়ে। বেয়া মানে বেছি বিশুদ্ধ নোহোৱা পানীও বেচে। গম পাইছা পানীত আজিকালি অকণমান মানে চাই চিতিয়ে মানে খাব লাগে।
আমি কিন্তু এনে খাও অ এ মানে সেয়াই আৰু মিনাৰেল ৱাটাৰ বটল লৈ পেলাই খাওঁ। তাৰতো হোটেলৰ পানী এনেও খাব নোৱাৰি দিয়া চোন।
তাকে মানে কালি মোৰ লগ লগৰজনী যেতিয়া মানে বেমাৰ বুলি শুনিছোঁ ন তেতিয়া মোৰ ভয় লাগি গৈছে। তাৰপিছত মোৰ লগৰ এজনে কৈছে কি নাই নাই আজিকালি মিনাৰেল ৱাটাৰটো বহুত মানে হেৰি হাণ্ড্ৰেড পাৰ্চেণ্ট বিশুদ্ধ বুলি ধৰিব নোৱাৰি মানে মিনাৰেল ৱাটাৰটো আজিকালি পিৱৰটো নাহে মানে।
অঁ সেইটো হয় পিছে
উম পাৰিলেকে মিনাৰেল, মানে ঘৰৰ পানীখিনিয়ে খাবা লাগিলে।
অঁ আৰু টাইফইদ বেমাৰতটো হলে মানে পতককে ধৰিবও নোৱাৰি হয়, লক্ষণ বোৰতো জ্বৰ হৈ থাকে, মূৰৰ বিষ হৈ থাকে। এ মানুহে জ্বৰ হৈছে বুলি ভাবিব, নহয়
তাকে মানুহে ধৰাত পৰে যদি কেতিয়া পৰিব, তাই জ্বৰ হৈছে নৰ্মেল জ্বৰ কাৰণ হৈছে, বতৰটো বেয়া হৈছে যেতিয়া, হয়নে নহয়।
এ টাইফইড টো বিভিন্ন কাৰণত হয় জানানে কিছুমানে যে কেঁচাই কেচাই যে খাই যে। মানে ভালকে যদি সিজাই পেলাই নাখায় নহয় খাদ্য় বস্তু বোৰ, তেতিয়াও কিন্তু হোৱা হয় মানে কিছুমানৰ।
অ'অ হয় নেকি?
আৰু মানে শৌচালয় বা আমি এনেকে যাও যে, এতিয়া ভালদৰে হাত চাত পৰিষ্কাৰকে নুধুলেও সেনেকুৱা, বীজাণু কাৰণেতো হয়, মেইন বস্তুতটো। ‌হয়নে সেই ঢেৰ বিভিন্ন কাৰণত হয় অকমান মানে, অঁ অলপ লেতেৰাকে থাকিলেও হয় বুলি ক'ব হয় আৰু, চাফ চিকুণকে থাকিব লাগে অ, হাত চাত নোধোৱাকে খাই মেলি দিয়ে যে কেতিয়াবা কিছুমানে, এনেকুৱা কাৰনবোৰতে হয়।
অ দিয়া বেমাৰনো কি আৰু নিজ
এনে হেৰি কাৰণে হয় আৰু, পৰিষ্কাৰ পানেই ন খোৱা ষতে বেমাৰটো
খোৱাৰ দুপতে হৈছে তাইৰ। আৰু পানী বহুত কম খায় ন, অঁ গৰম পানী নাখায় চাগে সিহঁতে দেই, পুৰা ফ্ৰিজিং পানী খায়।
উম চাগে ডাইৰেক্ট খাই দিয়ে তাহাঁতি ফিল্টাৰ নকৰে আৰু গৰম কৰি
সেনেকুৱা হ'ব পাৰে।
টেংকিৰ পানী খাই চাগে, টেংকিত আৰুৱে কি বা হৈছে কেনেকে গম পাবা, কি বা মৰি আছে
অঁ টেংকীবিলাক চাফাৰো চাফাওতো নকৰে, ওম' সেনেকুৱা হ'ব পাৰে, হ'ব পাৰে, হ'ব পাৰে
এতিয়া ক'ব নাপায় বাৰু হাত হয় কি জানিব কি পৰিছে এ' গৰমত মৰিয়ে
উম ঠিকে কৈছা তুমি ভয় লাগে হেৰে আজি মোৰ মানে খাপ বস্তুতটো বৰ ভয় লাগে।
অ আৰু জেঠী জেঠী
জেঠীৰ পৰা খালেও হয়
নিগনি এইবোৰ পৰে অ টেংকিত সোমায়ে থাকে ভেকুলী চেকুলী পোক পতংগ এই হেতাহতি চাগে ফিল্টাৰো নকৰে ডাইৰেক্ খাই দিয়ে পানীটো
উম সেনেকুৱা হব পাৰে আমি আকৌ কি আকৌ আমাৰ আকৌ ঘৰত মানে গৰম দিন হওক ঠাণ্ডা দিন হওক
অ আমিও কিন্তু ফিল্টাৰ ব্যৱহাৰ নকৰো মইও ডাইৰেক্ট খোৱা
উম উম! আমাৰ নাই আমাৰ পানীখিনি বহুত আইৰণ আছে ঘৰত।
অ সেইকাৰণে আমাৰ পানী ভাল কিন্তু হলেও খাব নালাগে এনেকে আমি
নাই খাবা খাবা অলপ হলেও থাকে মানে গম পাইছা? আৰু পানীৰ পৰাই মেইন! কে হয় ন বস্তুবিলাক বেমাৰবিলাক
অ'
তাকে আমিতো কিমানবাৰ ফিল্টাৰ কৰোঁ গম পাইছা আমাৰ পানীটো বেয়া কাৰণে! আমি আমাৰ তেংক কি লগত এ এটা ফিল্টাৰ আছে। তাৰপিছত তলত এটা ফিল্টা তাৰ আছে।
আৰু আজিকালি যদি জ্বৰটো যদি নকমে তেতিয়াহ'লে আৰু ডাইৰেক্ট মানে চিকিৎসালয়লৈ
যাব লাগে যাব লাগে যাব লাগে আজিকালি মানে বেমাৰ একো ঠিকান নাই ন তোমাৰ তোমাৰ চিমটম বিলাক নেদেখুৱাই তোমাৰ যোন বেমাৰ হয় সেটো চিমটমে ন থাকে। পিছত গৈ পিনে গম পাবা যে তোমাৰ এইটো হৈছে তাৰ পিছত এনেকুৱা হৈছে যে লাষ্ট ষ্টেজত গৈ পিনে তুমি গম পোৱা গৈ যে এইটো। ইফালেও নহয় সিফালেও নহয় তুমি নে চিকিৎসা কৰিব পাৰা ভালকে নে বোলে কিবা
আৰু জণ্ডিচ বেমাৰতটো বৰ দিগদাৰ ন?
এইটো যে হেপাটাই টিছ বি হৈ যোৱাৰ পিছতো আৰু মানে, এইটো মাৰাত্মক হৈ যায়গৈ আৰু।
মোৰ ভয়ে লাগে! এনেকুৱা ডাঙৰ, ডাঙৰ বেমাৰ বোৰ ডাঙৰ মানে কি আৰু কষ্ট পায়।
তাতছে কি জানা মানে বেমাৰ মানে বেমাৰটো চবৰে হ'ব।
অ', আৰু যে জানানে এ যদি মানে জণ্ডিছ যদি হয় নহয়, ভোকটো কমকে লাগে বোলে।
অ', লিভাৰ যে জণ্ডিছটো লিভাৰত হয় ন। বুজিছো আৰু জণ্ডিচটো চাবাচোন হেৰিয়ে কি বুলি কয় ডাক্তৰয়ে ভাল কৰিব নোৱাৰে, গাঁৱলীয়া ঔষুধেহে ভাল কৰিব পাৰে।
হয় নিকি, মই
পাইছোঁ আৰু মানে গাঁৱলীয়া সুধি ভাল কৰিছে মানে সেইটোৰ কি ক'ম হেৰি ডাক্তৰ ক সুধে মানে তোমাক থামাই ৰাখিব কিন্তু পুৰাকৈ ভাল কৰি দিব নোৱাৰে মানে।
অ', তেওঁ আচলতে এ মানে এইটো তেজৰো বেমাৰ বুলি ক'ব লাগিব লিভাৰো বে
লিভাৰ বেমাৰ সেইটোয়ে আৰু সেইটো চাবাচোন জ্বৰটো অহাৰ লগে জণ্ডিছ টো আহাৰ চান্স থাকে ন।
অ', সেইটো হয় কিন্তু চ কেলে কি বমি বমি ভাব গোটেইখিনি লক্ষণ খিনি মিলে যে। খালি চকু আৰু ছাল হাল দিয়া হয় আৰু। অলপ কান হেৰি নিছিনা হয়। আৰু প্ৰেচাপ কৰিলে মানেও গম পাই ন হিহত ধা হয় বুলি কয়।
লগ লগৰ এজনী মোৰ লগৰ এজনী বাঘ কাৰোঁ হা। বেচেৰি ধু ঢুকাই গ'ল বেয়া লাগে। বহুত সৰুতে বিয়া দিলে তাইক মানে। তাপিছত কি হ'ল তাইৰ মানে হেৰি হ'ল জণ্ডিচ বেমাৰটো হৈ গ'ল। ত' জণ্ডিছ। হোৱাৰ লগে লগে তাই বহুত হেৰি খালে, কি কয় কুঁহিয়াৰ ৰস খালে মানে। টো কুঁহিয়াৰ খাওঁতে খাওঁতে তাৰ পিছত চুগাৰ বমাৰ হৈ গ'ল গম পাইছে
হিছ
তাৰপিছত, বেচেৰি দুৰ্বল এনে, সেনেকুৱা গাৰে তাই বেচেৰি বিয়া হ'ব লগা হ'ল। তাৰপিছত বিয়া হ'ল আৰু তাৰপিছত বাচ্ছা জন্ম দিয়াৰ পিছতে তাই ঢুকাই থাকিলে। ইমান বেয়া লাগিল!
অ'! জণ্ডিচ বেমাৰত ঢুকাই। বহুত!
বহুত বেয়া লাগিছে, বহুত বেয়া লাগিছে!
কুঁহিয়াৰ বৰ বেছি খাব নালাগে নেকি বাৰু?
ন' কুঁহিয়াৰটো বৰ বেছি খোৱা ভাল নহয় নেকি বাৰু?
ভাল! কিন্তু মানে, সেইটোত বহুত মিঠা থাকে ন'।
অ'! আজিও এটা কথা পাতিছিলোঁ, বিষত হেনোঁ বোলে টেঙা খাব নালাগে।
অঁ! ময়ো শুনিছোঁ, মোক আজি কৈছে, মোকো কৈছে আজি। বিষত টেঙা খাব নালাগে। আৰু মাটিমাহটো খাব নালাগে।
মই এনেই কিন্তু, বিষত টেঙা খাব নালাগে বুলি নাজানো। হা!
নেমু টেঙা খাব পাৰা তুমি।
কি কোৱা আৰু তোমাক মই পঠিয়াম হা ভিডিঅ' তেওঁ মানে, গোটেই খিনি টেঙা ভাল নহয় বুলিয়ে কৈ যে ডক্তৰজনে।
নহয় মই জনা নেমুটোৰ একো ছাইড এফেক্ট নাই। নেমুটো ভাল হয় সিটো এণ্টিচেপ্টিকৰ কাম কৰে ন'।
অ'! অই তোমাক মই ভিডিঅ'টো দিছো চোৱাচোন মই ফোনটো কাটি কাটি পেলাই দিছোঁ দেই।
অ'! ঠিক আছে বাৰু হ'ব দিয়া ন'।